হেল্ল' অ অ শুনি আছো শুনি আছো এয়া এনে বিচনাতে শুই শুই আছিলো আৰু
অ অ অ মোৰ এয়া আছে চোমই বোলো ফুোনটা কওঁ
হয় হয় বহুত দিনৰ মূৰত ফোন কৰিলা
তাকে সে সেই এয়াই আৰু ই আৰু কামৰ মাজত চবৰে ব্যস্ততা মানুহৰ মই বোলো কওঁচোন বহুত বহুত দিনৰ মৰত আওট তোমাৰ আকৌ এতিয়া সেই হেৰিও নহয় গৰম বন্ধও পাইছেহি নহয় মই বোলো কিবা যা যোগাাৰ চিছে নেকি তোমাৰ
যা যোগাৰ এতিয়া আচলতে তেনেকে এতিয়ালৈকে চলা নাই বাৰু তোমাৰ এতিয়ালৈকে প্ৰস্তুতি নাই প্ৰস্তুতি কৰিম আৰু কৰিম বুলি ভাবি আছোঁ ত তোমাৰ কিবা গম বন্ধ কিবা প্লেন আছে হৈনেকি
গৰম বন্ধ মোৰ নাই তেনেকে মোৰ ইমান খিনি নাই ব কিন্তু কথা ভডা ভাবি থৈছো এই এই লগৰ খিনি লাগিবলৈ প্ৰ বন্ধতে খানা এটা খাম
খানা খানা তাকে ময়ো তাকে ভাবি থৈছো মানে খানা এটা খাব লাগিব ময়ো
অ আৰু সে তোমাৰ অ আৰু মানে খানাটো তেনেকুৱা নহয় তোমাৰ সেই হেৰিয়ত মই ভাবিছো মানে তোমাক অকমান ফুৰিবলৈ যাম ওলাই মেলি যাম টেইকেইটা তাৰপিছতে তোমাৰ সেই উম ধুনীয়াকে জেগা এটাত গৈ তাতে অ অ ধুনীয়াকে ফুই মেলি খাম আৰু ফল খানা বুলি নহয় মানে জী ট্ৰিপ মানে আৰু শিপ হিচাপত ধৰিছো মানে বু বহুত দিন তাত বহুত দিন ধৰা তোমাৰ লগৰবিলাককো লগ পোৱা নাই সেই তেতিয়াই আৰু পঢ়া অ পঢ়া সময়তে লগ পোৱা নহয় জানো তেতিয়াই লগত পোৱা নাই ভালো লাগে ন বহুত বহুত দিনৰ মূৰত লগ পালে অ চব চব চব নিজৰ নিজৰ কামত ব্য্স্ত হৈ থাকে সতয়া বন্ধ বন্ধ সময়ত যেতিয়া এতিয়া আকৌ তোমাৰ ইতাৰ মাজতো কেইটামান ওলাব নহয় সময় নোপোৱা
ওলাব ওলাব ওলাব
উঃ
তাকে এতিয়া অ এতিয়া গৰম গৰমো পৰি আছে ন সেইকাৰণে অ গৰমত কি হব মানে সেই নদীৰ কাষত নদীত নদীত আমি মানে ইনজয় কৰিব পাৰিম ন অকমান আনন্দ কৰিব পাৰিম নদীৰ কাষত সেইবাবে নদীৰ কাষত হয় অঁ নদীৰ কাষত খালে বেছি ভাল লাগিব আৰু বিশেষকৈ গৰম পৰি থ গৰম পৰি আছে যে
অ হয় সেই সেইটোৱে আৰু মইতো খাগৈ এই সেইবিলাকলৈ যাব লাগ এই ৰেুচণ্টুৱেন চেষ্টুৰেণ্ যোৱাতকৈ তোমাৰ প্ৰকৃতিৰ মাজত এই নদী চদী পাহাৰ অ নদী পাহাৰী জান জুৰি এইবিলাকৰ কাষত খোৱাটোৱে ভাল কিন্তু এটা কথা কি বেয়া এটা কথা কি গম পোৱা নাই
উম উম কোৱা
আমি আমি খোৱাটোতো জানো তাত আমি মানুহ বিলাকো খাব জানো কিন্তু জেগো জেগাতো কিন্তু চাফা কৰিব নাজানো
অ সেই সেইটো সেইটো হয় বাৰু সেই মানে ময়ও দেখিছো মানে এনেকে খানা খোৱাৰ পিছত গোট গোটেই জেগাটো একদম লেতেৰা হৈ যায় তোমাৰ এই প কঠিন বিলাক
পেলা পেল পেলাইওঁ জেগাতে পেলাব টো পেলাব ক'বাত অ তেনেকুৱা আকৌ মোক কি হ'ল মানে তোমাৰ যোৱাবাৰ মানে এ ওলাইে নহয় সেই তোমাৰ হিৰ সময়ত এই উ প্ৰথম জানুৱাৰী চানুৱাৰি হ'বাত থাৰতি ফাৰ্ৰ সময় যায় নহয় স তেতিয়াৰ কথা মানে তেতিয়া মানে মই গ'লো আৰু মই ইমান চিনি নাপাও লগ ধৰিছে আৰু এই ডাঙৰ মানুহৰ লগত গৈছো আৰু তাপা গৈছো তোমাৰ সেই নদীৰ কাষ ময়ত পাহৰিছোঁ দেই ঠাইতৰ নাম কিন্তু ধুনীয়া জেগাখন জ জেগা এ বহুত ধুনীয়া তাৰ পিছত আকৌ মাজতে কোৱা শুনিলোঁ বোলে হে বন্ধ কৰি দিবলগীয়া হ'ল জেগাটো আৰে বন্ধ কৰিবলগীয়া কেলে হল অ মানুহ বিলাকে বোলে তুম অ অ মানুহ আকৌ তাত কি হয় মানুহবিলাকে তাত খাই তোমাৰ সি সুৰাপান কৰিব তাতে পেলাব চিচাৰ ঙিব অ চিচাৰ নদীত পেলাই গম পাইছছে নাই
অ গ গম পাইছো মোৰ মোৰ এবাৰ সোমাইছে নহয় ভৰিত কি হ'ল মানে কি হল মানে আমিও ময়ো সেই তেনেকে খানা খাবলৈ গৈছিলো খানা খাবলৈ কি যাওঁতে নে কি হৈছিলে সেইফালে মানে অকমান বোকা আছিলে নদী পাৰত তাৰ পৰা কি হ'ল মানে ভৰি অ অ মানে কি হ'ল উ ভৰিতটো বুকাত সোমাইছিলে এ মই মানে গম নাপাওঁ মানে নদী সখন অকমান প্ৰথমৰ ওচৰৰ সেইখন বাম আছিলে সব ভই ভৰিত মানে ব বোকা সোমালে তাৰপৰা মই কি কৰিলো বোলো ভৰিত বোকা সোমালে এতিয়া কত ধুম ভাবি আছিলো তাৰপা দেখি অ ভাবিলো নদীখনৰ ওচৰ আছো ন আৰু বোলো নদীতে ধুই আহোগে ধুই আহো বুলি গলো আৰু মানে এনেকে ধুই থাকোঁনে ঘপককৈ সোমালে নহয় ভৰিত তাৰ পিছত অ তাত পেলই থৈ দিছে কি কি হ'ল মানে এইবোৰ মানে সুৰাপান কৰে আকৌ মানে মানে ম মদ সেৱন কৰে মদ খায় মদ খাই মেলি কি কয় মানে সিহঁতি মানে ফূৰ্তি কৰে সেই তাত মানে নদীৰ কাষত শিল থাকে শিল থাকে যে অ অ শ শিলটোত কি ক এনেকে জোৰ চ দলিয় এতিয়া ভাগি যায় আকৌ তাতে মোৰ ভৰি পৰি গ'ল তাতে তেনেকে
তাতে পৰিলে অ চাইদত শিলৰ পাৰতহে ভাঙে সিহঁতৰ মানে সিহঁতৰ তেওঁলোকৰ মানে সেইটো খাইও ফূ্তি ফুৰ্তিত মানে আমাৰ মানুহ বিলাকক সেইটো খাইও নহয়গে সেইটো অ ভাঙি থৈ আহিলেহে মানে মনটো সন্তুষ্ট হয়
অ তেতিয়া মানে সিহঁতৰ বেছি ভাল লাগে
অ তাৰপিছতে তোমাৰ সেইটো বন্ধ কৰিব লগা হ'ল কি হল আকৌ মানুহ বিলাকৰ তোমাৰ কি একদম নিয়ম চী শঙা নাই গম পাইছানাই গম পাইছোনে আকৌ খোৱা বস্তু তাতে পেলাব লেতেৰা কৰিছে লেতেৰা কৰিছে তোমাৰ তাৰপিছত আকৌ নদীত বুলে কিবা কিবি বোলে কিবা কিবি ওম সিও কিবা কিবি মৰিছে বোলে মানে মে মানে মানুহবিলাকৰ তোমাৰ বহুত মৃত্যু মুখতো পইছে গম পাইছে নে কিছুমান
অ অ গম পাইছো বাৰু
মদয় সেৱন কৰি কিছুমান যাব সিহঁতক এতিয়া নদীটো সোত থাকে ন যি হলো সেইখিনি কথা মানুহক অ মানুহৰ খে খন সাধাৰণ জ্ঞান থাকিব লাগে সেইখনত ধমালি বুলি সিমান খিনি ধেমালি পাব বগে নালাগে তাতে সেই জেগাখন ও বদনামি হব
আচলতে আচলতে কি গম পাইছা নাই মানে আমি আমি ইনে মানে এনেই নৰ্মেলী মানে আমাৰ ইয়াত থাকো নে ঘৰৰওচৰত ক'ৰবাত সেইবিলাক ফাংচন চাংচন সেইবিলত কৰাত ধেমালি সেইবিলাক বাদ দিয়ে সেইবোৰ কথা নাই ইমান
সেই সেইটো বেলেগ কথা হয় ন
এই অ সেই ন নদী নদীৰ কাষত আচলতে আমি সেই ধেমালি বিলাক কৰিব নালাগে কাৰণ কাৰণ এতিয়া এতিয়া অ এতিয়া বহুতে সাঁতুৰিবও নাজানে ন এতিয়া সিহঁতক পেলাই সিহঁতক যদি ঠেলি দিয়ে ইনে ফুৰ্টিতে লাগিলে সিহতে নাভাবে তেওঁলোকে কি হব কি হব সিহঁতে নাজানকে সিহঁতে ফুৰ্তিতে এনেকে ঠেলি দিব আকৌ সি অ অ সি আকৌ তাতে পৰি মেলি পিছত উঠিব নোৱাৰা হ'ব আকৌ সিহঁতে হাঁহিব আকৌ সেইটো দেখি সিহঁতে সেইটো বুজিও নোপায় যে তাত এইটো বহুত কষ্ট হৈছে যে সেইটো বুজি নাপায় মানে তাৰ ফলত কিছুমান মানে মৃত্যু মুুখত পোৱাও দেখা গৈছে
বহুত বহুত তোমাৰ বহুত হয় মানে তোমাৰ বছৰো যদি চোৱা নহয় তেনেকুৱাকে বহুত হয় কোনোবা গৰমত গা ধুবলে যায় কোনোবা গৰমত গা ধুবলৈ যাব একদম সুত থকা নদীত গা ধুবকে গৈ। গৈ হয়নে নহয় বাৰু সেইতো নিজৰ জীৱন নিজৰ। নিজৰ জীৱনৰ লগতে খেলা কৰা হয় গৰম বুলি তা গৰমটো চবৰে পৰিছে ন সেইবুলি ইমান খিনি আৰু সেইয়ত। যাব নাগে কথাখিনি সাৱধানতাটো লাগে মানুহৰ সাৱধানতো দে কৈছো মই সাৱধানৰ কথা কথা কৈছো জীৱনত। প্ৰয়োজনীয়তা আছে সাৱধানণতা মই সেইটোৱেই কথা মই বোলো জেগাতটো ফুৰিবলৈ গলো আমি এতিয়া তেনেহলে অ ওলাবা নে কি
অ তাকে তাকে যাব লাগিব ভালকে। ঠাই এখন চাই নদী কাষৰীয়া। যাম বুলি ভাবিছোঁ আৰু এতিয়া খানাতো অ খাই দিম অ তাক তাকে তাকে মানে কি কৰিম গম পাইছানে আমি অ খানা খাই মেলি আমি জেগাত তু চফা কৰি আহিম।
অ অ সি সেইটোৱেই কৈছো অ অ সেইটো সেইটো সেইটো একদম ভাল কথা মই সেইটোৱেই কৈছ না আমি কথা তাতটো সেইকাৰণেও আলোচনা কৰিছোঁ অ এ আমি এতিয়া চোৱা এতিয়া চোৱা আমি আমি আলোচনা কৰিলে নহ'ব কামটোতো কৰিব কৰিব লাগিব ন আমি এতিয়া যিমান ভালকে অ ক কথাটো যিমান ভালকৈ পাতি থাকিলেও নহ'ব ভা শুনি থাকিলেওতো নহ'ব কামটো কৰিবই লাগিব আৰু খা খাবই ইমান। সেইখিনি কষ্ট কৰোঁ আৰু তাতকৈ অকণমান চফা কৰি থোৱা আহিলেনো কি ন আমাৰ হেৰিটো যায়।
কি ন অ টাইমো নালাগে এ চফা কৰা নাই কি কিমান টাইম লাগে।
অ যিমান খিনি চাই আমি এই। ধেমাল দি অদৰকাৰী কাম বোৰ কৰি থাকোঁ তাত এইখিনি আমি কৰি থাকিব পাৰিম দেই সেইখিনি আকৌ তোমাৰ সেই অ আকৌ খানাো তোমাৰ তাত খাম সে অ দুপৰীয়া খানাটো তাৰপিছত সি নহয় অ আকৌ আকৌ কোনোবা এখন ঠাই যোৱা ক চ নাইয়া কোনফালে যাবা এইবোৰ শিৱসাগৰ শিৱসাগৰ যাবা নে কি
তাকে অ সেইফাল অ কোৱা কোৱা
হেই এই সেইফালে যাওঁতে তোমাৰ এই ব বগী বিলত তলত অলপ বহুত মানুহে খাই বাও
খায় খায়
অ সেই জেগাটো বাৰু সঁচাকে ধুনীয়া বহুত ধুনীয়া সেই জেগাটো তোমাৰ আহ খাওঁ বুলি কলে তুমি তাত অ বগীবিল গৈছো বাৰু অ সেই তাতে তোমাৰ খানা খাবলৈহে যোৱা নাই দেই মই এনে দলঙৰ পৰেদি গৈছো বগীবৰ সৌন্দৰ্য এটা আছে আকৌ অ অ তাতো হেৰি আছে নহয় অ সন্ধা ধৰা ৰাতি হ'লে বহুত তাৰ মানে তাত লাইট জ্বলে দেখিছে নে ইমান ধুনীয়া মানে এ কন দীঘল দল অ নহয় জানো
হয় হয়
অ সেই মই ভাবিছো সেই এই সিফালেকে যাম তোমাৰ হয় এই হয় শিৱসাগৰ ফালে যাম এনে টাইমটো চাই ল'ম আৰু সয়টো সময়ত আমি ধুনীয়াকৈ তাৰ যোনবিলাক ঐতিহাসিক ঠাইবিলাক আছে
আছে আছে আমাৰ শিৱসাগৰতো চাবলগীয়া বহুত ঠাই আছে কিন্তু অ তু তুমি গৈছা নাই আগতে আগতে শিৱসাগৰত গৈছা নাই তুমি
তে যোৱা দে এতিয়া সেইকাৰণে যোৱা নাই এই সৰুতে তোমাৰ সেই আমাৰ স্কুলৰ ফালত পাহৰিছো পাহৰিছো যথেষ্টখিনি পাহৰিছো তাকে সেইখিনিয়ে গম পাওঁ বাৰু কাহিনীটো শুনিছোঁ বাৰু গতিকে যাম দিয়া অঁ যাম দিয়া মই তোমাৰ হেৰি কৰিম এই সকলোৱে চবৰে গ্ৰুপ এটা বনাম তাতে তোমাক এড। তাতে এড কৰি দিম অ তোমালোক। তোমালোকে নিজৰ মতা মত আগবঢ়াবা। এই মই প্ৰস্তাৱ। কি দিম হে তাত অ অ এই। মানে চাম আৰু। য়েতিয়া যাৰ সুবিধা হয় মাজত। এতিয়া যাও নে ফোন কৰিছে। দিনত যাওঁ। তোমালোকে তোমালোকে ক'বা। ক'বা দেই। অ অ অ বাৰু বাৰু অ ভাল লাগিলে দেই বহুত দিনৰ মোৰত কথা পাতিলো।
কথা পতা হ'ল।
অ অ বাৰু তাকে হ'ব দিয়া শুভ ৰাত্ৰি।
অঁ অঁ অঁ বাৰু হ'ব শুভৰাতি বাৰু।